হয় চাই আছো ৰবা তুমি
চাই আছে নেকি মই এনেই বহি আছো দিয়া বাহিৰত অ এনেকি
মানে ৰিলচ বোৰ চাই আছো মানে খাৱাবোৰ যেনেকুৱাকে মানুহ কেনেকুৱাকে খাই আৰু সেইবোৰ চাই আছো আৰু ড্ৰেছবোৰ চাই আছো আৰু কেনেকুৱা মানে ড্ৰেছৰে মানে ৰিলচ বনাই ন, চাবাচোন বৰ ভাল লাগে এইবোৰ ৰিল চাই কেনে মানে ড্ৰেছ বোৰ ল'ব ইচ্ছা যায় আৰু ইমান
এ ময়ো এনেকুৱা কি মানে কেইটামান ময়ো এনেকুৱা অৰ্ডাৰ কৰিছো ড্ৰেছ বোৰ।
হয়-হয় মই এনেকাকে এটা কুৰ্তা অৰ্ডাৰ কৰিছিলোঁ মানে বৰ ভাল লাগে আৰু মই এতিয়াও পিন্ধি আছ যিহেতু
অ আচ্ছা হয় নেকি কিন্তু তোমাৰ সেইটোত যে তোমাৰ ভিডিঅ'ত যে যিমান প্ৰায় দেখাই ন সেনেকুৱা প্ৰাইচ নাথাকে তোমাৰ বেছিয়ে থাকে প্ৰাইচ
হয় হয় তে হয় তেনেকুৱা প্ৰাইজছকে বেছিয়ে দেখায় মানে সিহঁতৰ মানে প্ৰাইজ কমক দেখায় যিহ ত' আমি ভাল পাওঁ আক্ৰচত হওঁ মানে বিদবোৰ চাই কেনে মানে লও সেনকা মানে
আৰু মানে লিংকটো-লিংকটো কাৰণে কমেণ্ট
অ হয় তাতে কমেন্ট কৰি সিহঁতৰ মানে প্ৰফিট হৈ যায় আৰু তেনেকুৱাো হয়য়ে মানে যেনেকুৱা এতিয়া ৰিল
অ অ হয় ঠিকে ক'লা মানে ময়ো মাজতে এনেকুৱা ভিডিঅ' বনাইছিলো মোৰ ফ্ৰেন্ড মানে এজন আছিল ম এ মানে দুজনি ফ্ৰেণ্ড আমি মিলি কিনা বনাইছিলো এনেকুৱা কাপোৰৰ ভিডিঅ' কৰিছিলো মানে সেনেকুৱা আইডিয়াই ভো আগতে গম পোৱা নাছিলে মোৰ ফ্ৰেণ্ডে কৈছিলে তেতিয়া সেনেকুৱা আমি ভিডিঅ' বনাইছিলো তেতিয়া মানে ইমান চলা নাই আৰু মানে সেইটো কোৱা কাৰণেতটো তোমাৰ বেছিকে এই লাগে ন লাগি থাকিব লাগে আৰু অ, হয় তুমি আৰু সদায় মানে তুমি এইটোত মানে পচ কলি থাকিব লাগিব তেতিয়া মানুহে
হয় হয় আৰু বস্তু বোৰ ল'বও লাগিব ন লৈ কেনে আমি এইটো কৰিব লাগিব মানে ভালদৰে পিন্ধি চিন্ধি দেখা মানে বহুতে কেনেকুৱা কে দেখা হয় ভাল হ'ব লাগিব মইয় ভাবিছিলোঁ মানে ন ডিচ বোৰ এনকে খাৱা বোৰ আপলোড দিওঁ আৰু মানে যিহেতটো বেক কেমেৰা দি বহুত কৰি নিদিব ন' তোমাক ভিডিঅ'টো কাক- কাক আশা কৰিবা দে তুমি কৰা -তুমি কৰা বুলি হয় নে নহয় ম মই ভাবিছো তে এনো ৰিলচ বনাই কেনে মানে আপলোড দিওঁ
নহয় এনেকুৱা কৰিব পাৰা তুমি আজিকালি মানে বহুত কিবা কিবি পাই না তোমাৰ বস্তুবোৰ আজিকালি মানে ষ্টেনবোৰ পাই তুম সেইটোত থৈ কিনেও ভিডিঅ বনাব আজিকালি এনেকুৱা আছে বহুত কিবা কিবি অ অ নহ বেগ কেমেৰা কৰি কিনেও পাৰা মানে আমিও এনেকুৱাই বনাইছো
হয়-হয়-হয় বে-বেক কেমেৰাটো মানে নিজে হয় বেক কেমেৰাটো বনালে মানে মই ভাবো ন' এ হোৱা নাই নে সি মানে ম মাথাটো তেৰা হ'ল নেকি এনেকুৱাতেটা লাগি থাকে ন কোনে বহাই দিব হয় আৰু ফোনটো থলে যেনেকাকে মই গম পোৱা যাম ন মই কেনেকাকে বেয়া হৈ আছ অলপ চিধা হৈ যাও মান এনেকুৱাকে হয় ন আৰু বস্তু দিলে মানে প পাৰফেক্ট দিব লাগিব ন
উম উম আৰু তোমাৰ সেইবোৰ ভিডিঅ' বনাব ন বহুত তোমাৰ কষ্ট হয়। তে যেতিয়া মই বনাইছো তেতিয়াই গম পাইছো মই ভিছিলো ন এনেকুৱা আমি যে ৰিল চাই থাকো ইমান শৰ্ট ৰিলচ বুলি ভাবো ন সেইটো ৰিলচত তুমি এটা ৰিলচ বনাবৰ কাৰণে তোমাক বহুত কেইটা ক্লিপ বনাব লাগে। বহুত বনাব লাগে মানে সনেকুৱা হয় উম উ কষ্ট হয় তোমাৰ টাইমত সনেুৱা হয় মানে টাইম যায় ন তোমাৰ সটোত মানে আমি এনে চ চাই থাক ৰিলচ আমি ইমান এক্সপ্লৰ কৰো ন ৰিলচ কেইটা কিমান চাওঁ আমি এদিনত কিমান ৰিলচ চাওঁ ভাবা সেই ৰিলচৰ এটা ৰিলচ বনাওঁতে কিমান টাইম যায়
হয় হয় মানে বহুত মানে মানুহ পাঁচটা ছয়ত বনাব লাগে পাঁচটা এটা বনোৱা পাছতেহে লাষ্ট এটা মানে ভাল হয় তেনেকুৱাকে আপলোড কৰে হয়
আৰু তোমাৰ সেইটোতো এডিটিঙ কৰিব লাগে ইডিট কৰিব লাগে বহুত কিবা কিবি আছে সেনেকুৱা কৰিবা সেনেক পতকে মানে ভাবিব নোৱাৰো যে ভিডিঅ' কৰিম বুলি ন মানে ভিডিঅ বাই কিনে আপলোড কৰাটো পতকে নোৱাৰি
হয় প্ৰত্ককে নোৱাৰ বেছিভাগ মানে স ড্ৰেছৰ ড্ৰেছৰ মেকআপ অ এইবোৰ অলপ টান আছে যিটো মানে সেইটো বুক চুত দেখাব লাগিব ন আমাক মানে এক্সপেৰিমেট কৰি কি দেখাব লাগিব সিহঁতক মানে সেইটো চাই কিনি ভাল পাব লাগিব, আৰু লেকিন আজি কালি মানে খোৱাটো পিছে চলিছে নাই খোৱাতো তোমাৰ নিজৰ ওপৰত আছে হৈনে নহয়, তুমি যেনেকুৱাকে খাবা, তুমি যেনেকুৱাকে খাই কেনে দিয়া অকল মানে ভিউটো মানে ইমান তাতে এডিট কৰিব নালাগে, তুমি যিমানকে খাবা যেনেকাকে খাবা মানে অলপ দিলেই হ'ল আৰু সা আৰু বহুতে আজিকালি ৰিয়েল বিচাৰে যিহেতু তুমি ৰিয়েল দিয়া ৰিয়েল চব বস্তু খোৱা মানে গান চান এনেকা এইব এইবোৰ এডট এড কৰি কিনে মানে
উম উম আৰু খোৱাাতটোতো তোমাৰ মানে মাতো আহিলে বেছি ভাল ভাল লাগে মানে তেতিয়া বেছিকে টেষ্টি লাগে ন খোৱাতটো মই সেনেকা চাও ন অ উম চা মানে ক্ৰাঞ্চি কিবা অ কুম কুম আহিলে সেনেকুৱা ভাল লাগে অ অ তেতিয়া ভাল লাগে বহুত কিবা কিবি এনেকুৱা খাই ন তোমাৰ চিপছ বিলাকো খায় নহ, চিপছ খোৱাতে মানে আৱাজ এইটো আহে যে
হয় হয় হয়, কিন্তু তোমাৰ এনে মানে নৰ্মেল মানে ভিডিঅত মানে কেমেৰাত মানে বনাই থাকো আৰু ভালে হয় কিন্তু মই আপলোড দিব কাৰণে খাহক খাহক নাপাওঁ যিটো অলপ মানে এডিট কৰিব লাগে ন এডড কৰি কেনে অলপ মানে বেকগ্ৰাউণ্ড বোৰো ভাল ধৰি থাকিব লাগিব ন মানে এনেকুৱা বিচাৰো নে কি বহুতে নে এইবোৰ নাচায় বহুতে মানে যেনেকুৱা পাত, তেনেকুৱাই বনাই যেনেকুৱা পাত তেনেকুৱা বনোৱাটো মানে বহুতে
টো চাবাচোন তুমি এনেও তোমাৰ অ এইটো ভাইৰেল হৈ যায় ভ
হয় হয়, কিন্তু এই ভাইৰে ৰে আমিয়ে বিচাৰো নহ ভাল বেয়াৰ আমাৰ বহুতে পাৰফেক কৰি দি কৰিব লাগিব, বহুত ভাল কৰি দিলেহে মানুহবোৰ ভাল কব, হয় তেনেকুৱাকে নহয় মানে
তোমাৰ মেইন এইটোয়ে হয় যে তুমি মানে বেছিকে মানে ইনষ্টাগ্ৰাম যেকুৱ তুমি আপলোড কৰিবা সেইটো তমি বেছিকে মানে এক্টভ থাকিব লাগিব সদায় তুমি আপলড কৰিব লাগিব, সদায় কিবা কিবি দিবই লাগিব। অ, উ, অ তেতিয়াই হ'বতো যিকোনো এপতে মানে যেনেকুৱা ফেচবুক হল, ইনষ্টাগ্ৰাম ইউটিউবত চবতে তুমি এক্টিভ হলে, তেয়াই পাবা মানে সেনেুৱা হয়। এনেকুৱা নহয় যে এবাৰ দিলা আৰু দুদিনৰ পিছত এবাৰ দা সেনেকুৱা নয় মানে সদায় দিব লাগে তেতিয়া এক্টিভ থাকে মানুহেটো গম পায় তোমাৰ থাকিব ন চবৰ লগত তে ভাইল হোৱাটো চানেছ বেছি থাকে
হয় এইটো তুমি ঠিকে ক'লা যেনেকুৱা এনেকুৱাতো মানুহবোৰো মানে বহুত গ এনেকাই কেে দি থাকিলেহে অলপ পাই আৰু ন কিবা এটা মানে তেনেকুৱা ময়ো বিচাৰো মানে এতিয়া মই ট্ৰাই কৰিম আৰু যিহেতু মানে ভাল ফোন লম একেবাৰে মানে ভালদৰে বনাও আৰু মানে অলপ মানে পইচাৰো অলপ প্ৰব্লেম আছে পইচা বোৰো লাগিব স
উম, উম এইটোতো হয় অ কিবাইতিয়া কিবা এটা বস্তু কৰিবলৈ তোমাৰ
পইছাটো লাগিবই মানে যিহেতু আমিও এবাৰ এনেকুৱা কৰিছিলোঁ মানে অ, ড্ৰেছৰে এনেকুৱা কিবা কৰিছো হয় পইচা সময়তো এইবোৰ লাগিব এইবোৰ কৰিব কাৰণে মানে তুমি এক্সট্ৰা কে টাইমটো ওলাব লাগিব ন' মানে যিহেতু এতিয়া বৰ্তমান মোৰ লগত নাই সেইটো কাৰণে মই কিবা কৰিব বিচাৰা নাই যেতিয়া এবাৰ দিম আৰু এক মাহৰ পাছত দিম এনেকুৱাকে নহওক যিহেতও সেইটো কাৰণে মই মানে বিচাৰিছো এটা সময় লৈ কেনে মানে ভালদৰে কিবা এটা কৰিম আৰু সেনেকাকে বিচাৰিছো আৰু
সেইটোয়ে মানে মানুহে মানে যেতিয়া টাইম নিদিলে মানে এনে টো ফেমাচ হোৱা নাই ন ছবিতো নিজৰে সময় দি
হয়, হয় সময় দিছে মানে সিহঁতে ভাবিছে আৰু মই এইটোতেহ অলপ আগবাঢ়িব পাৰিম তেনেকুৱাকেহে মানুহ বহুত আগবাঢ়িছে।
উম, হয় আজিকালি মানে বহুত কিবা কিবি সেনেকুৱা ৰিলচ বোৰ উলাইছে তোমাৰ মানে ম মানুহে মানে এনেকুৱা নিজৰ কষ্ট কৰি কিনে ঘৰ
হয়, ন বহুতে বহুত এনেকুৱাকে ডেভলপ মানে সেইটো কৰাটো এযোৰ নালাগে দুইজন- তিনিজন মানে অলপ সহায় কৰিব লাগিব ন' এজনত নহয় মানে চাবা বুতৰ হয় বত ফেমিলী বোৰ লগ লাগি কেনেহে এটা কিবা কৰে আৰু- আৰু তেনেকুৱাকে মইএনেকুৱা কে কোনো এনকে ফ্ৰী নাই আৰু মানে চবে মানে হয়, হয় তেনেকুৱাকে নাই মোৰ মানে সেইটো কাৰণে মই নিজকে, বিচাৰো মই নিজকে ক'ত নালাগে
উম, হ'লেও মানে তোমাৰ কিছুমান থাকে যে অকলেও কৰে তোমাৰ হ'লেও মানে কিছুমান ফেমলিয়ে চাপৰ্ট নকৰিলেও তোমাৰ অকলেও কৰি কিনা আ সেনেকোৱা
হয়-হয় মই তেনেকুৱাই বিচাৰিছো অকলেই কৰিম অলপ টাইম লাগিব মানে সেইটো কাৰণে এনে চাই লোৱা আগতিয়াকে মানে বহুতে কেনেকুৱাকে কেনেকুৱাকে কে ধৰণৰ ভিডিঅ বনায় কেনেকুৱাকে মানুহ লগৰ মানে পাবলিকৰ মাজত কেনেকুৱা নিজকে আগবঢ়াই লৈ যায় সেনেকাকে চাম আৰু চাই কেনেহে পাছত লৈ অলপ মানে বিমাৰো ভাবিম ন মই কৰিম বুলি ভাবিছোয়ে কিন্তু অলপ মানে সময় লাগিব আৰু মোক এনেকে কৰিব কাৰণে হয়, সময় লম সময় লৈ কিনে অলপ ভাল কৰিম হয়নে নহয় এনেকুৱাক কেে নহয় যেনেককা পা তেনেকাকে দিলেওতো নহব ন মানে বহুতে দি আছে যেনেকুৱা সিহঁত তো টাইম লৈ কেনে দি আছে আৰু মই ভাবিলোঁ যে নহয় মই যেনেকা পাওঁ তেনকে দিলে
উম, আৰু তোমাৰ তুমি যে ৰিলচ সদায় চাই থোৱা সেনেকুৱা কৈ চাই থাকিলেও কিবা কিবি নলেজ আহেনে এনেুৱা নহয় যে মানুহে মানে বহুত মানুহে কয় যে এনেকুৱা টাইম পাছৰ কাৰণে চাই বুলি উম কিছুমান আছে যে মানে এনেকুৱা কয় যে টাইম পাছৰ কাৰণে চাই আছো বুলি কিন্তু বহুত মানুহ এনেকুৱা থাকে যিটো মই সেইটো টাইম পাছতো মানে বহুত কিবা কিবি শিকি লয় নলেজ লৈ লয় সেনেকুৱা থাকে আৰু সেনেকুৱাই হ'ব লাগে ন তোমাৰ কিবা কিবি নলেজ ল'লে ভাল হয় হৈছে মানে এইটো ৰিলচো এনে টো নহয় ন তোমাৰ সেইটোতো সিমান বহুত মানুহে কষ্ট কৰিছে ন সেইকাৰণে ভাইৰেল হৈছে সেইকাৰণে নিজেও যিমান চোৱা সেইটো নলেজ লোৱাটো বেছি ভাল হয় তেতিয়া নিজেও কৰিব পাৰিবা ন এইটো ৰিলচ বনোৱা এটা কিবা কলাই হয় ন
হয় হয় তুমি ঠিকে ক'লা এইবোৰতো এটা কলাই হয়
উম, হয় আজিকালি মানুহে ডান্স কৰি ভিডিঅ' বনাই গান গাই বনাই খানা বনাই বনাই মানে কিছুমানে খাই কিছুমানে কাপোৰ পিন্ধি দেখায় মানে বহুত কিবা কিবি
হয় মই মানে বৰ বেছি দুটাই মানে বনাম বুলি ভাবিছোঁ এটা মানে দ
অ', অ', অ', অ', হয় এইটো ভাল লে ডান্সো ভাল লাগে মই তোমাৰ এই ৰিলছত বেছি ডাইচ চাই থাক
হয় ডান্স বোৰ হয় ডান্সো চাই কেনে বৰ ভাল লাগে আৰু মই যেতিয়াও ৰিলচ মানে এনে অলপ চলপ আপলোড কৰিছিলো মই ডান্স মানে বেছি মই মানে লিপচিং কৰিব ইমান নোৱাৰো মানে এনে মানে লিপচিং কৰা নাযায়ে মানে মোৰ মানে অলপ মানে কৰিম বুলি ভাব ন ডানস হৈ যায় মানে মোৰ পৰা সেইটোোকে মই ভাবিছো আৰু মই নিজক অ', নহ মই মানে ডান্স কৰিব
অ' হয় মানে যি তোমাক যি নিজৰ তোমাৰ মনত যেনেকুৱা লাগে তুমি ডান্স কৰি ভাল পোৱা মানে তোমাৰ সেনেকুৱা লাগে যে ডান্সতে তোমাৰ ভাল হয় অ সেইটো অ হয় উম অ হয় উম মানে বেলেগে যিহত ভাল আছে সেইটো তোৱ কৰিব ন যেনেকুৱা তুমি ডান্সত ভাল আছ তুমি ডান্সৰ কৰিলা তেতিয়াই তুমি ভাইৰেল হ'ব পাৰা তুমি ডান্সৰ জানি কি তুমি বেলেগ কিবা কৰা সেইটো ভাইৰেল যি নিজৰ কলা আছে তয়ে কৰিব লাগে তেতিয়া ভাল হয় তেতিয়া মানে মানুহে ফেমাচ ভাইৰেলো হৈ যায় ন ভিডিঅ'টো ন
হয় তেনেকুৱাক কি মই ভাবি থৈছো আৰু অলপ মানে অলপ পইচাটো লাগে লাগিব মানে অলপ পইচাটো মানে মেনেজ কৰি কেনে অলপ জমা কৰো জমা কৰি লোৱা পাছত মই মানে প্ৰথম মানে ফোন টো মানে ভাল। কৰিম ভাল কৰ পাছতেহে অলপ মানে বৰাম আৰু নিজে আৰু মই ভাবি থৈছো আৰু কৰিমেই আৰু এইবছৰৰ মাজে, মাজে এতিয়া অহা বছৰটো কৰিব পাৰিম আৰু হয় তেনেকুৱা কি ফটো ডান্সবোৰ আপলোড মান দি থাকো আৰু মই মানে এনেই ইনষ্টাগ্ৰাম ফেচবুকো দিছিলো আৰু বৰ্তমান মানে মোৰ ইষ্ট্ৰাগ্ৰাম অলপ মানে কামচলি আছে আছে মানে বহুত ধৰনে ফটোবোৰ মই মানে এক্টিভ আছিলোঁ মানে অ কি হল যিটো মই মানে বেলেগ ৰিল মই কপি পেছ কৰি দিলো ন আৰু কপি পেছ কৰাটো মানে মাইনেছ গল আৰু মানে মই বেলেগ বেলেগ গান বোৰ দি ন মানে বেছি ৰিয়েলটো কৰিব লাগে আৰু বেছি ফিল্টাৰ বোৰ এনে লগাব নালাগে তেনেকুৱা কিমান মোৰ বেয়া হল আৰু
অ ঠিকে কলা দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি
হয়, ঠিক আছে দিয়া হয় ৱেলক